অহ হেল্ল' কি খবৰ
তোৰ ভাল নে
ভালে এতিয়া বৰ্তমান ক'ত আছ গাঁৱত
বৰ্তমান গাঁৱত আছো তই আচছা
গুৱাহাটীতে আছো কেইটামান কেইটামানে আহিবি
মই যাম নেক্সট মাহত যাম আত্ছা
অহ। বাকী তোৰ বৰ হতে ঠিকেই আছে।
পঢ়া শুনা চলি আছে বাৰু। বাকী অনলাইনটো কৰিলি নে!
মানে নাজানোৱে মানে লিংকটো অপেন হোৱা নাই।
আচ্ছা
এইটোৱে বাকী ক'ৰবাত ফুৰব যোৱাৰ কথা ভাবছ অহ
ফুুৰবা গলো বাৰু কিছুমান ঠাইত আৰু যাব লাগিব
অ মই কিবা প্লেনিং কৰি আছো ৰ শ্বিলং মানে যাব পাৰো যদি
আচ্ছা
উম
লগৰকেইটা যাবনে
লগৰকেইটা যাব প্লেনিং চলি আছে মানে পইচাতে অলপমান সেই
আচ্ছা
উম বাকী শ্বিলং মান কিমান কিলোমিটাৰ মান হ'ব বেছি নহয় চাগে
গুৱাহাটীৰ পৰা? গুৱাহাটীৰ পৰাতো দেৰশ, এশ মান হ'ব চাগে।
অ বেছি দূৰ নহয় যাব পাৰি বঢ়িয়াকে।
পাৰি বাৰু স্কুটি লৈ গ'লে।
উম তেলৰ পইচা বেছি নাযায় দুশ মানকে যাব চাগে পাৰ পাৰ্চন। এটা স্কুটিত দুজন যাব পাৰি ন' দুজন যাব পাৰি। তাতে একশ, একশকে ভৰালে দুইশ মান হ'লে হৈ যাব চাগে।
দুইচ মান হ'ব। বিকাশৰখন আছে আৰু এনেকে-।
উমঁ। বাকী কিঁ চলি আছে? খালো ৰাতিপুৱা।
আচ্ছা।
তই? আজি কিহে দি খালি ভাত?
আজি ভাত, চিকেন।
অঁ।
বাকী কাৰয়া এপটো ভালে মানে যদি তেনেকে পাওঁ মানে। ঘৰত বহি কিনে পাৰ্ট টাইম টাইপ।
সেইটো।
উমঁ।
বাকি বৰ্তমান ক'ত আছা?
মই গুৱাহাটীতে ঘৰতে আছো। উমঁ।
ছে।
বহুত গৰম হৈ এইপিনে উমঁ কিন্তু ইমান গৰম।
বহুত গৰম গুৱাহাটীত টো ফৰ্টি ডিগ্ৰী মান চলিছে।
উমঁ মোৰ বেকগ্ৰাউণ্ড ন চাৰি আছে নেকি।
বেকগ্ৰাউণ্ড অঁ অলপ-চলপ আহি আছে বাৰু।
মানহে ওচৰত কাম চলি আছে ইমান। অঁ ঠিকে আছে। বাকী-। কেতিমানে আহিবি তই এ' গুৱাহাটী?
গাদী নেক্সট মাহত নতোবা মাজতো যাব বাৰু যদি কৰ'বাত ফূৰিব যোৱাৰ প্লেন থাকে।
অঁ। মইও বাৰু ভাবি আছো গাঁৱৰ পিনে যাও নেকি অলপ ফুৰি আহো আৰু।
তহৰত গাঁওখন কোন ফালে?
এ' ছয় গাঁওৰ পিনে।
ছয় গাঁও।
ছয় গাঁও উমঁ।
ভালেই মানে ঠাণ্ডা আছে গাঁওৰ পিনে।
গাঁওৰ পিনেতো ঠাণ্ডা আছে এইয়াত টো গুৱাহাটীত বহুত গৰম।
উমঁ। এ' ট্ৰিপ এটা মাৰিবলে ভাল আছিল বৰহিয়াছে। শ্বিলংৰ পিনে। অলপ ঠাণ্ডা ঠাণ্ডা বতৰ পালো হয় সেইপিনে।
ভাল লাগিল হয় গৈ।
উমঁ। উমঁ উমঁ কৈছে যাম বুলি।
উমঁ।
বাকী তই জান এই লিংকটো কেনেকে অপেন কৰে মানে সেইটো।
পেন মানে প্ৰথম কি কয় একাউন্টটো বনাই ল'বি।
উম।
কি ক ৰেজিষ্টাৰ কৰি কিনে নাম্বাৰ। তি তাৰপৰা তিনিটা কচ। কৰিব লাগে কছ কেইতিয়া বাৰু মই কৰা নাই সেইকেইটা। কৰি কিনে সেই আৰু চাৰ্টিফিকেট কেইখন ল'ব লাগে আৰু।
আৰু মেমেজ পিডিএফটো দিছে ত লংকটো নাই নিজে লিংকটো ওলাই ল'ব লাগে।
এপ এটা আনিলবি এপ এটা আছে বিকাশে দিছে গ্ৰুপত
আহ
মই এপটো আনি দিছো বিকাশে তেনে শিকাই দিছিলে।
অ আজি এনে কৰ'বাত ওলাই যাবি নেকি ফুৰিব এনে।
আজি ফুৰিব যাব অলপ দেৰিকে যাব পাৰো হয়তো অলপ ঠাণ্ডা পৰিলে। ঘৰ লহী আহিছে নে আলহী থব যাব লাগিব।
অ ময়ো চাও চাৰিটা পাঁচটা মান ওলাই যাব পাৰু অলপ।
অলপ টানৰ হালে।
বাকী কিবা ফাংচন তাংচন আছে নেকি কিবা বিহু চিহু কিবা।
বিহু সেইল নাই বাৰু এনেকুৱা ফাংচন নাই বৰ্তমান। নেক্সট পূজা আহি আছে আমাৰ
আৰু কোন কন্দু পূজাইছে আহ। অ দুৰ্গা পূজা ভালে লাগে চাই
দেৰি আছে বাৰু গুৱাহাটীতটো ভালে হয় চাগে পূজা।
বঢ়িয়াকে হয়তে মানে চব।
কোন জেগাত হয় ভালকে।
আমাৰ ইয়াতে গনেশগুৰিও হয় তাৰপিছত আমাৰ ইপিনেও হয় বহুত জাগা আছে ইপিনে।
উম
পাৰি বাকী পাৰ্থ পাৰ্থ বোলে টাক্স বোৰ বোলে অহাই নাই এতিয়ালৈ
হয়‌ নি
উম মই ইয়াক কলো। মোৰ আগৰ পৰা আহিছিল বহুত আগতে আহিছিল মোৰ।
হ।
কৰা নাই মই হলো কৰো কেইদিনমান পিছত
উম
তেনেকে আৰু লগৰটো মানে কৰ্ডিনেটৰে হয় মানে ই মানে কৈ থাকে মানে কটা কি কৰিবলৈ। নে এপটো বঢ়িয়া মানে যদি এনেকে দহ মিন মানুহ যদি দিয়ে ন আশী টকাকে ভালে। এ পাৰ্ট টাইম জব টাইপে হয়। উম ঘৰত এনে বহি থাকাতকে কিবা এটা কামত আহিব।
সেইটোৱে ভালে বেয়া হয় বাৰু।
এতিয়া বেকগ্ৰাউণ্ড ভইচ আহি আছে নেকি মোৰ।
অলপ চলপ বহুত অহা নাই যে
মানে ইয়াতে মানে চাউন্ডবোৰ আহে মানে গুৱাহাটী ন।
উম
অলপ প্ৰব্লেম হয় মানে খোলা জোগা নাই ইতে এনেকুৱা।
বাকী ব্ৰাঞ্চটো চেঞ্জ নকৰে?
মই চাগৈ নকৰোঁ মই মানে কৰলে যে
উম
এডমিচনৰ সময়তে কৰিলোঁ হয়।
হে মই এডমিশ্যন বাৰু মই তেনেকে স্পটতহে ললো নে। কৰো বুলি ভাবিছো আৰু। তাৰ পাছত অইল বা তেনেকুৱাত জব পালে ভাল লাগিলহয়।
উ এতিয়া কি হ'ল তই যেতিয়া দিবি ন প্ৰিফাৰেঞ্চ কেইটা পাঁচটা মান দিব লাগে।
পাঁচ পাঁচটালৈ কি হওক বা ঠিক নাই মানে।
অ এতিয়া যদি চব মেকানিকেলত আছে তাকে ঠিক ঠাকে আছে যদি বেলেগ ক'বাত পাই যাৱ তই তেনেহ'লেচোন গেল আৰু। ইলেক্ট্ৰনিকত বোলে পাই গ'লি তেতিয়া। তেতিয়া হলে দিগদাৰ হব উম। সেইকাৰণে এইটো ঠিক আছে মানে।
মেকানিকেলটোৰ বেয়া পোৱা নাই পাছত যদি ভৱিষ্যত ভাল অইলত কিবাকে সোমাব পাৰো।
অইল বা ইৰিফেনে। নে জীৱনটোত এতিয়া লাইফ চাকচেচ।
এটা জব পালে পুৰা ভাল মানে বঢ়াকে টেনচন নাই। বাকী থাৰ্ড চেমিষ্টাৰ বা কেনেকুৱা হয় হাৰ্ডে হয় নেকি।
থাৰ চমিচাৰটো অলপ টান হ'ব।
ব্ৰানঞ্চত সোমাই যায় ন চবকিতাপ ব্ৰাঞ্চ।
ম হৈ যায় সেইটোৱে।
উম।
ড্ৰেছেছ বনাবিনে নে আগৰটোৱে।
আগৰ তো বে অকল অলপ ফাটছে সখিনি অলপ চিলাই দিম।
অ মোৰ নতুনকে বনাব লাগিব আগতে বেয়া হৈ গৈছে। ব্লেক পেন এটাই বনাম মানে মই। মই মানে ব্লেক পেনে বনালো আগৰ সেইটো। কাল আৰু নবনালো।
মই এটা লং পেণ্ট জাগে বনাব পাৰো কাৰণ লং পেন্টটো অলপমান সৰু হৈ গ'ল।
আচ্ছা ব্লেক কালাৰ বনাই লবি।
বেলেগে বনাম বাহিৰতো পিন্ধিম কলেজত।
অ সেইটোয়ে কইলাটো হলে মানে ভাল। মিলেও মানে ড্ৰেছটো আৰু এই তাত নবনাবি। বেলেগত বনাবি।
আহ তাতে বেছি দাম লয় ইমান দাম লৈছে। বহুত দাম লয় আৰু স্পৰ্টিংটো মই পিন্ধি আছো। স্পৰ্টিটো পিন্ধিলে বেছ কমফৰ্টেবল হয়ানে।
স্পৰ্ডিংটো পিন্ধিলে ভালে আৰু এটা স্পৰ্টিং বনাই লব পাৰিলে। ভাল হৈ লৈ মানে।
মানে চাৰ্ট পিন্ধাতে জ্বালা লাগে এই বুটাম মাৰ কিবা মাৰ।
এই নেক্স চমৰ পৰা হেৰি স্পৰ্ণংটোৱে বেছি পিন্ধি যাম। আৰু এটা বনাই লম।
উম মোৰ এটা জোতা এটা লব লাগিব জোতা পাইছোই।
কোনটো জোতা কলেজৰ জোতা।
অ মই যটো যিটো পিন্ধি যাও যে এইটো এনে নৰ্মেল আছিল মানে মই কলেজত পিন্ধোতে পিন্ধতে। বেয়া কৰি দিলো।
নাই নাই জোতা যে ল'বি কলেজৰ জোতা ল'বি নে নে বেলেগ জোতা।
মই কলেজত লম কলেজৰ কাৰণে।
মোৰ এটা ওলাইছো দুটা ল'বলৈ কিমান ল'ব।
তোৰ পাঁচ ছয়শ সাতশ মানত চাগে পাই যায়। বঢ়িয়া চাই ভাল চাই।
এনেকুৱা যে আগৰ পিনে দীঘল অলপ সেনেকুৱা টাইপৰ আৰু।
অ পাথৰ যে আছিল যে
অ আচ্ছা।
মানে সটো হলে ভাল আৰু লাষ্ট দুই বছৰ আছে ন কৰ্চটো মানে চলি যাব বঢ়ীয়াকে উম বাকী এনে ঘৰ খবৰ ভাল।
ঘৰত আছে বাৰু তহঁতৰ ভালনে
আছে। দহ মিনিট হৈ গ'ল মানে। হ'ল ন দহ মিনিট। হেল্ল'
দে বাৰু পিছে
এতিয়া কি অটমেটিক এতিয়া অটমেটিক হ'ব নে কি কৰিব লাগিব কিবা।
নালাগে নালাগে কাতি দিলে হল।
বেকাৰতে